কি কৰিছে?
এইয়া গা চা ধুই আহিছো তাৰপিছত আম দুটা ফালে তাকে কাটি খাওঁ বুলি ৰৈ আছো তুমি কি কৰিছা।
এইয়া ঘৰ সাৰি আছোঁ। ঘৰটো ইমান লেতেৰা হৈ আছে, এই ঝাৰু দি।
অ অ মাহ চাহ মই খোৱাই নাই গা ধুই আহিছোহে ভিতৰত গোটেই ঠাই মুচিলো তাৰ পিছত ছোৱালী পৰীক্ষা তাক পঠিয়াই মেলি আজৰি হৈয়া গাটো ধুই আহিছোহে মই আকৌ।
আজি কি আছে?
আজি গণিত আছে।
অ তাইক হেৰি অ আমাৰ লৰাহঁতৰ পৰীক্ষা হৈ গ'ল।
অ তাক কমেণ্টত দিছে আক।
অঁ।
অ ঐ তাৰ প্ৰাইভেটত দিয়া নাই জানো তাক।
তাৰ ভিতৰত দিয়া আছে আৰু এই জহাৰত যোৱাবাৰত। অহ মা স্কুলো গল।
অ অ অ খোৱা বোৱা?
খোৱা বোৱাই নবই এতিয়া গা পা ধুৰি কৰি কৰি কি কাঁহী বাটি কাপোৰ ধৰি। আছে। তাৰাপা সেইবিলাক কৰি মেলি খোৱা বোৱা কৰিম আৰু আৰু লাহে ধিয়ে। ভাত হলেই বাৰু ছোৱালী শুলে।
অঁ অ।
সেই কি আপোনালোক ভাত বনালে।
ভাত হ'লেই ৰাতিপুৱা গা ধুই বনালো এবাৰ তাৰপা এই ঠাই চাই মুচিলো বুলি আকৌ গা ধুই আহিলো। তাৰপিছত আকৌ মি। মিটিং এখনো আছে মিটিঙতো যাব লাগিব বোলো একেবাৰে আজৰি বিজয়ী হৈয়ে খাম আও।
অ কিহে বনালে পিছে ভাত?
ভাল মাছ বনাই থৈছোঁ।
অ অহ।
মাছ আৰু টেঙা বনাই থৈছো মাছ পুতি পোৱা নাই।
এই মাছ কালি দাদাই বিচাৰিবলৈ গৈছিলে, কেকুৱা কেইটামান পালে মাছটো পালে বাৰু। আৰু পৰহি আকৌ সেই কুচিয়া পালে।
অ অ।
অ সি গ। আমাৰ ইয়াত ধেৰ মাছ পানী আছে যে,, মাছ। একদম হেই হে কালি আপোনাৰ বৌ দিবলৈ কৈছো। অকি গ আনিব আনিবলৈ গৈছিলো ই ইমান ডাঙৰ ডাঙৰ মাছ। ম বিলাক মৰি আছে নহয়।
অ তোমালোকৰ সেইখনত মাছ পায়েই ন ডাঙৰ ডাঙৰ।
পাই আমাৰ হেৰি নহয় এই কি বুলি কয় এইটো বলা পুখী। পুখুৰী ওচৰতে সেই বলা পুখুৰীতো ঢেৰ পায় সেইফালে হেৰিয়ে নাই আৰু সেইফালে। তাই গৈ কিনি পথাৰ বিলাকতে।
অ অহ, তুমি কালি দি। ফোন কৰিবলৈ গ'লো মই ফোন কৰিবলৈ সময়ে নাপালোগে সেইকাৰণে আকৌ ৰাতি দেৰি হ'ল এঘাৰটা বজাত দিলে ফোন কৰিবলৈ বেয়া পালো।
অ এই নাই আমি খোৱাই নাই কালি মোৰ খোৱালে খোৱালে ব। বাজিলে মানে সেই মাৰ এই লগৰ এজনী বায়েকৰৰ বাৰ্থডে আছিলে।
অ।
তাই সিহঁতৰ ঘৰলে গলো ভাত খাবলৈ মাতিলে সিহঁতৰ ঘৰত, তাৰপৰা আকৌ আমাৰ দোকানখন বন্ধ। কৰি মেলি যোৱালে যোৱালে তৰা ভাত চাত খাই। সেই পুৱালে বাৰতা বাজিলেহি আৰু।
তোমালোকৰ দোকান আছে নি! কিহৰ দোকান?
কি হাল দোকান মানে এই খন হেৰী। মাছ মাংস গেলামালৰ বহুত চব পায় আও।
অ অ মই যোৱাই নাই বহুত দিন গমেই নাপাওঁ।
অ এ এনেকে হেৰি ফ্ৰী কে মানে ঘৰত দি থৈ অহা চিষ্টেমো আছে যদি কেতিয়াবা। তাকে হব্ ঘৰত দি থৈ আহিম।
অ' অ' অ'। বইলাৰ-চইলাৰ চব পায় নে?
কইলাৰ, মাছ চব পাই।
অ' অ'।
কিবাই ফোন কৰিব মই তেতিয়া ঘৰ পৰাই ধৰক দি থৈ আহিম গ। দি থৈ আহা চিষ্টেমটো কৰিছোঁ মানে। আপোনালোকৰ সেইখনত নেকাতেই একেবাৰে তিনিআলিলেহে আহিব লাগে আৰু।
অ' সেইখিনিত নেকাতোৱে এক একেবাৰে তোমালোকৰ সেই বুঢ়া বু‌ঢ়ী হেৰীয়ে তিনিআলি টোলে নগলে নাপায়। নহয় তপনৰ দোকানৰ পৰা নানিলে।
সেইটো কাৰণে কৈছো মোক কেতিয়াবা ক'ব মই ঘৰ গৈ পেলাই দিথৈ আহিমগৈ।
অ' অ' যদি হেৰি হওক মই তেনেকে বইলাৰ নেখাওঁয়ে দাদা থাকিলে মানে ডেইলি বইলাৰ মাংস এশ টকা হয়। দাদা নিজে আনেগে বাৰু। মই বইল ব্ৰইলাৰ মাংস মোক ডক্টৰে খাবলে হাক দি থোৱা আছে মই সেইকাৰণে খোৱাই নাই।
এলাৰ্জি আছে নেকি?
এলাৰ্জি নহয় মোৰ এই তোমাৰ লিভাৰটো অলপ বাঢ়ি আছিলে।
অ'।
তাৰ পা এ বহুত দিন বেমাৰত পৰিলো নহয়, এতিয়াহে সুস্থ হৈছো। সেই তেতিয়াৰ পৰা ধৰি ব্ৰইলাৰ মাংসতো বৰকে নাখাওঁ খাও মানে কম পৰিমাণে খাওঁ।
এ বইল কৰি খালে একো নহয়।
এ ব্ৰইলাৰ মাংস বইল কৰি খাবলৈ বেয়া অ।
অ' এই বইলাৰটো খাবই নালাগে ক্ইলাৰটো লোকেলটো খাব লাগে।
উম। মই সেইকাৰণে সেই আমাৰ ঘৰত লোকেল আছে যে, এই লোকেল কে কেতিয়াবা পাৰিলে মাৰো আৰু আৰু দাদা থাকিলে খোৱা নহয় এইবোৰ কোনে চাফা কৰিব মোক চফা টো কৰিব নোৱাৰোৱেই।
চফা কৰা কামটো বৰ বেয়া অ দিগদাৰ।
অ এই দাদা থাকিলে টেনচন নাই আৰু সিয়ে চব কৰি মেলি দিয়ে, মুঠতে বনাইও দিয়ে মুঠতে খাবহে লাগে। আৰু সি নাথাকিলে খোৱা নহয়ে।
অ'।
অনা মানুহ নাই যে আকৌ ইমান দূৰৰ পৰা মই নো কিয আনিবাগে। খোজকাঢ়ি খোজকাঢ়ি ওচ ওচৰত হোৱাহেতেন ভাল তোমালোকৰ তালে অলপখন দূৰ নেকি সেইখিনিলে।
দূৰ অ আকো এনেকুৱা গৰম হওক কিবা এলাহ-এলাহ লাগে খুব বেছি। অকমান দূৰ খোজ কাঢ়িলে একো নহয় এই বেছিকে খোজ কাঢ়িবলে অহ।
আৰু মানে কি দিনৰ দিনটো কাম বন কৰি ইমান দেৰি কে যাবলে মনো নাযায়, ভাগৰো লাগে যে। যাবলে মনে নাযায়।
থিকেই কালি ৰাতি ভাত কিহে খালে?
কালিও মাছে আছিলে। মাছ, ভাত কেৰেলা আলু ভাজিলো। ছোৱালীয়ে বৰকে মাছ মাংস তেনেকে নাখায়ে যে মই অকলে খোৱাহে আৰু।
তাইনো - তাইনো কি খাব অকমানহে আৰু খালেও।
উম। এই আমে নাই আম বিলাক মানুহ বিলাকে পাৰি পাৰি, তাৰপা ৰাতিপুৱা আম তিনটা পৰিছিলে তাকে কাটি পেলাই এই বোলো খাও বুলি কাটি আছো।
অ' আপোনালোকৰ আমগিটা খাবলে ভাল নহয়। এ খাই আছো নহয় আমগিতা আপোনোকৰ।
এইবাৰ আম মানুহে নি নি আমেই নাই।
আৰু এইবাৰ কি হৈছে আম বিলাকে ফুলোতে বতাহ মাৰিছে নাই। বতাহত গুটি চব ফুটবিলাক পৰি পৰি গৈছে। এ সহজে উম কৃষিত এইটো কাৰনে আনবিলাক অহ'।
আম যিকিদিন খাবলৈ ভোগ লাগিছে, সেইদিনাই কিবা এটা নহয় কিবা এটা বেমাৰ তাপা এতিয়া বোলে অলপ ভাল পাইছে আমবো পকিছে বোলে এটা দুটা খাও
আম আচাৰ বনালে
বনাবলে নাপালোৱে সে কোৱা নাই জানো গোটেই আম চাম পৰিলে ধে পৰিলে বা কলিতে। আম নালাগিলে তেনেকে নাপাই ই হেৰিয় ঘ বেলেগ এঘপা আনিছে চাৰি নে পাঁচটা আম মই আ চা পেলাই আচাৰ বনাই থৈছো আও।
আমাৰ আমাৰ আচাৰ বনায়ো আম খায়ো আজৰি আও
মই বিজলকীয়া আচাৰহে বনাই থৈছো।
ক' পা আনিছে বি জলকিয়া?
এ মানুহ এটা দিয়েহি ডেইলি তাপা সেইদিনাখনি এক কেজি ললো এশ টকা দি তোমাৰ মই জলা নাখাওঁ য়ে, দাদাহে খাই।
অহ।
তাকে সেই তেল দি পেলাই থৈ দিছো।
অ আমাৰ এই জলকীয়া আমাৰ লগৰ দুজনী বেছি আছিল কেজি দুশ নে এশ কিবা এটা তা পা সিহঁত অ হি সিহঁতো ঠিকছে জলকীয়া মাহতো থয় গম পালিহে বা দেখাব যাওঁতে মই বোলো ত বনোৱা হেৰি অক দে- তা তাই বোলে অঅ ৰবা দিছো একদম ধুনীয়া হৈ যায় মানে খাবলে তাই বনাব জানে যে। হা মজে ভাল লাগিলে চাগে
অহ।
জু হই
মই তেনেকে জ্বলা মোৰ ইমান দ টোপনি-খতি ৰাতি।
টোপনি খতি অ গাৰী মানে অ চাবচোন দোকানলে থাকিলে কিবা খোৱালে শুৱালে দেৰিয়ে হয়গে উ
অ' কাপোৰ কিবা লগাইছে নে? তাত লগাইছে নে?
তাত নাই লগোৱা। তাত লগোৱা নলগোৱা আপোনাৰ বহুত দিনে হ'ল। হেৰি আগতে লগাইছিলে চাদৰ লগাই তাৰপিছত আকৌ এইটো মেখেলা মেখেলা লগাইছিলে চাদৰ আমাৰ কমেও বিছ খন মান লগাইছিলে। তাৰপিছত এ নাই নাই ছোৱালী হ ছোৱালী হ'ল যে- তা পা সেই নবৌ ববছ চাব নোৱাৰা হলে মায়েও তেনেকে বব নোৱাৰে অকনমানহে বয় আও তাপা এ এতিয়া ছোৱালী আকৌ এতিয়া লগাম বুলি কৈছে চাদৰে লগাই নে ৰুমালে কি কি গামোচাই লগা নে কি লগাই যানো
অ' মই মেখেলা লগাই থৈছো। তাপা মেখেলা লগাই থৈছিলো, মোৰ এখন ওলালে তাপা মোৰ লগতে যা জাজনীয়ে লগাইছিলে তাইখন ওলোৱাই নাই এই বিচনা এই মানে হেৰিয় চাংটলত গোটেই পানী সোমালে যে আজি তিনদিন চাৰিদিন ববই পৰা নাই আজি শুকাইছে, আবেলি পৰা বব পাৰিব চাগে।
অ' এনেকে মেখেলা মানে ফুল হেৰি কৰা নে
উম উম হিৰক বান্ধিছো
অ' অ।
হেৰি তোমাৰ স্কাই ব্লু কালাৰটো লগাইছিলো
অ' সেইটো ভাল লাগে আৰু কালাৰটো। এ' আপোনাৰ নীলা হেৰি আছে নাই নীলা ৰঙৰ কাপোৰ বিলাক। এ ভাল লাগে ন?
মোৰ নীলা তেনেকে নাই। এতিয়া এযোৰ-এযোৰ লগাই চুহে।
নীলা
অ' এনে স্কাই ব্লুৱে মানে কা নীলায়ে যেনিবা অলপ পাতলা আৰু।
নীলা পছকা
উম। তাৰপা এই মেখেলাবোৰ আছে। মেখেলা মানে এখন এই আগতে বেলেগ যা যদি লগাইছিলে মানে। তাৰ লগতে যুটীয়াকে লগোৱা।
অ' এ, আপুনি হে আধিলে বয় নে?
উম মই নিজে ভালটো জনা হোৱা নাই নহয়। হ'লেও এতিয়া মানে নিজে এজুতি দুজুতি লগাওঁ কম কমকে লগাও আৰু কম পৰিমাণে।
অ'।
তো এতিয়া ন- শিকা বেছি দিন হোৱা নাই। এইটো এই জুতিৰ লগত দ- দুই নম্বৰ জুতি হ'ব আৰু হিৰক ফুল বা মানে বাচা। পাইছোঁগে আৰু।
এই হিৰকো বাচিবলৈ হেৰি অ' হিৰকে বাচিবলৈ টান নাই নে কি বাৰু?
এই ভালেহে ব- জা- মানে পট-পট ওলাই আৰু।
অ' হয়। মানে এই হাতে হেৰি কৰাতকে ধৰক হিৰকটো ভাল আৰু ন'?
উম, মানে ফটাফটা হয় আৰু ফুলটো। কিন্তু হাতে ধৰি বাচি থাকিব লাগে। কিন্তু হিৰকটো হ'লে তুমি ইমান বাচি থাকিবলৈ দৰকাৰ নাই আৰু। তুমি এনেকৈ উঠাই গ'লা, মাৰি গ'লা, উঠাই গ'লা, মাৰি গ'লা।
অ'।
যায় আৰু।
অ' আমাৰ আগতে এই ওচৰ দোকান এখনত আছিলে এনেকে পাত-চাতো চব হেৰি কয় তাতে এনে হিৰকো আছিলে। মই তাকে সেই তেতিয়া দেখিছিলোঁ হিৰক মানে। ভাল অকণমান হাত তেত এ হাততকে মানে। সেইটো কাৰণে আপোন- আপোনাৰ হিৰক নেকি সুধিছোঁ।
মই এতিয়া নতুনকে ফুল - ফুল ধৰি আনি থৈছোঁ আৰু গামচা যদি লগাম বুলি ভাবিছোঁ এতিয়া লগাও। মাটি-ছাতি ৰুই পেলাই লগাম আৰু।
অ'। তাকে হে।
উম, ঠিক আছে তেতিয়া। হ'ব দিয়া। পিছত ফোন কৰিবা।
অ' ঠিক আছে। মই কৰিম বাৰু দিয়ক। আপুনি কাম-চাম কৰি আজৰি হওঁক।
অ' ঠিক আছে দিয়া অ'।